অ
যেনে
অ' শুনি আছো।
অ কি কৰিছা তুমি এতিয়া?
মানে আপোনাৰ ভইচটো অলপ কমকে আহিছে দেই, অকণমান ওচৰৰ পৰা ক'ব।
অ', কি কি কৰি আছা এতিয়া তুমি?
মই এতিয়া বহি আছো এনেই, অ মোৰ ক্লাছত কেইটামান ভিডিঅ' চাই আছিলো।
অ মোৰ বাইদেউ এজনীয়ে এ এই কিবা এটা মোক হোৱাটছআপত এটা লিংক পঠালে, মানে বাইদেউজনীয়ে আৰু এই অভিনয় কৰে, এক্টিং কৰে হা। কিবা এখন ন নতুন কিবা এটা মানে এই কিবা এখন নাটক কৰিছে নেকি ভিডিঅ'টো দিলে হা।
অ
অভিনয়, হয় হয় শুনিছানে শুনিছানে? অ বাইদেউজনীয়ে মানে সৰুৰ পৰাই নাটক, অভিনয়, নাচ-গান এইবিলাক কৰে বাইদেৱে।
অ অ
এতিয়া এইকেইদিন কিবা, কিবা এটা হেই কৰি আছে এই কচিং চেণ্টাৰত গৈ আছে। তাতে কিবা বাইদেৱে নাচ-গান শিকাই আছে, এইকেইদিন বহুত ব্যস্ত হৈ আছে। হ'ম।
তুমি নাচ-গান জানা নেকি? তুমি নাচ-গান জানা এইবিলাক বস্তু?
অঁ, মই কৰোঁ। মই সত্ৰীয়া নৃত্য কৰোঁ।
উম।
আধুনিক নৃত্য কৰোঁ।
অঁ।
তাৰবাহিৰে মডাৰ্ণ টো নকৰোঁ।
আচ্ছা -আচ্ছা, গান গাব পাৰা তুমি?
অঁ, মই গান গাওঁ। মই শিকিছোঁ বাৰু বৰগীত শিকিছোঁ আৰু- লোকগীতসমূহ শিকিছো আৰু কিছুমান মডাৰ্ণ গীতো শিকিছোঁ।
অঁ, ভাল এইবিলাক শিকিব লাগে আমাৰ সংস্কৃ-
এ সকলো ফালৰ পৰা সকলো ক -কাম কৰি ভাল পাওঁ। এতিয়া পঢ়াতো চখ আছে। লগতে খানা বনাই ভাল পাওঁ, খাইও ভাল পাওঁ সেইমতে।
উম, হয়- হয়।
আৰু গান গাই ভাল পাওঁ, নাচিও ভাল পাওঁ, গান শুনিও ভাল পাওঁ। নাটক কৰো মই, নাটক কৰি ভাল পাওঁ। কিতাপ পঢ়ি ভাল পাওঁ, আকৌ কিতাপ লিখিও ভাল পাওঁ মানে কবিতা হওঁক- নাটক হওঁক এনেকুৱা ভাবি ভাল লাগে।
নাটক কেতিয়া কৰিছিলা তুমি?
নাটক মই কৰো, মই একে সৰুৰ পৰা কৰিছো মানে মই যেতিয়া- ছিক্স ছেভেন মানত আছিলো তেতিয়াৰ পৰা মই নাটক কৰোঁ আৰু- এতিয়ালৈকে কৰো, মই মঞ্চতো কৰিছো, থিয়েটাৰত কৰিছো।
হয় নেকি, কোনখন থিয়েটাৰত?
আমাৰ তাতে মানে এই এইবিলাক আবাহন এইবিলাক থিয়েটাৰত নহয়, আমাৰ তাতে মানে- অঁ, জংঘল থিয়েটাৰ বুলি থিয়েটাৰ এখন হয় কিন্তু বহুততে হয় দেই। গুৱাহাটীৰ বহুত মানুহও জানে মানে সেই থিয়েটাৰ খনৰ বিষয়ে। অঁ, আমাৰ তাতে থিয়েটাৰ হয়। মোৰ নিজৰ বৰ্তা মানে সেই থিয়েটাৰ খনৰ- মানে লিদ লয়।
অঁ।
তাতে মানে মই মঞ্চৰ নাটকো কৰিছো আৰু লগতে বহুতো মানে- ৰামায়ন এনেকুৱা ধৰণৰ নাটক বিলাকতো মই বহুত-
ভালে, ভালে মানে কি জানানে? তুমি সেইটোকে কেৰিয়াৰ- হিচাপে বাচি ল'ব পাৰা ভৱিষ্যতে জানানে?
উম, সেইটো বাৰু কেৰিয়াৰ হিচাপে ভবা- ভবা ধৰণে বাৰু মই ইমান এ ইমান বেছি আগ্ৰহী নহয়।
সেইটো- সেইটো তুমি চখত কৰিছা হা। কিন্তু কি- কিছুমানে- কিন্তু সেইটোকে কেৰিয়াৰ কৰি কিন্তু-
মোৰ বহুত খিনি চিনাকি- আছে মানে মোৰ অঁ, আমাৰ ফেমিলিৰ বহুত খিনি মানুহ- চিনেমা জগতৰ লগত জড়িত।
অঁ।
মই মানে ইচ্ছা কৰিলে মইয়ো বাচি ল'ব পাৰিলোহেঁতেন কিন্তু মই মানে সেইবিলাকত- আগ্ৰহী নহয়। উম মোৰ নিজৰ মাহী এজনী এতিয়া মানে চাউথ কোৰিয়াৰ এখন যোনখিনি তেওঁলোকে বনাই ন ফিল্ম বিলাক।
উম।
তাৰ প্ৰডিউচাৰ হয়।
উম। অঁ।
উম, পৰিচালনা কৰিছে তেওঁ চাউথ কোৰিয়াৰ ফিল্ম এখন। আৰু লগতে মোৰ দাদা এজনেতো বেহাৰবাৰী আউট পষ্টতো বহুত বাৰ কৰিছে মোক খুৰাইও বেহাৰ বাৰী আউটপষ্টতে বহুত বাৰ গৈছে।
চিৰিয়েলত মানে কৰিছে ন।
উম উম, মোৰ আমাৰ তাৰে বা এজনীও মানে এতিয়া বৰ্তমানো বেহাৰবাৰী আউটপোষ্টত কৰি আছে।
অ'আচ্ছা, আচ্ছা, ভালেই দেখোন? মোৰ সত্ৰীয়া নৃত্যটো মোৰো শিকা শিকাৰ ইচ্ছা আছিলে, কিন্তু, শিকা নহ'ল সত্ৰীয়া নৃত্যটো ময়ো ভাল পাওঁ কিন্তু, চাই ভাল পাওঁ, কিন্তু মোৰ ইচ্ছা আছিল শিকা নহ'ল!
অ'মই এনে ঝুমুৰা কৃষ্ণ নৃত্য, মই কৃষ্ণ নাছো আমাৰ গাঁৱত আপুনি ৰাস চাই পাইছেনে?
পাইছোঁ, পাইছোঁ।
মানুহে কৰা ৰাস চাই পাইচানে? উম, সেই ৰাগ বিলাকত মই কৃষ্ণ নাচো, বেছিকে ৰাধা নাচো।
অ'।
আৰু মোক দূৰত দূৰলৈ এনেকে মাতে মানে ৰাধা নাচিবৰ কাৰণে?
হয়, হয়, হয়।
আগতেতো যাও, এতিয়া আৰু গুৱাহাটীত অহাৰ পৰা টাইম নোপোৱা হলো।
অ'হয় দিয়া, সেইটো হয়।
উম। এই জগত খনৰ পৰা মানে বহুত বছৰ আগতে আঁতৰি আহিলো, বহুত বছৰে হ'ল বাৰু। আঁতৰি অহা, সেইকাৰণে এতিয়া বৰ্তমান মোৰ এই জগত খনৰ লগত মই জড়িত নহয়। এতিয়া মানে গান গাব নোৱাৰা হৈছো, উশাহ চুটি হয় কাৰণ
এ এইবি এইবিলাক, এইবিলাক নষ্ট নকৰিবা, এই এইবিলাক প্ৰতিভা নষ্ট নকৰিবা আৰু মানে চালুক ৰাখিবা, এইবিলাক চৰ্চা কৰি থাকিবা ইমান এটা ভাল এটা প্ৰতিভা নষ্ট কৰি দিলে বেয়া লাগে দিয়াচোন
মোৰ মানে সকলো শিকিব মন যায়। মোৰ মানে এনেকুৱা লাগে যে মই ক মানে মোৰ এনেকুৱা লাগে যে বেলেগক দেখি যে মোৰ কেতিয়াও অ' এনেকুৱা ফিল নহয় যে মই এইটোৱে নাজানো?
হুম, হুম, হুম, হু
মই মানে সেইকাৰণে চব জানিব বিচাৰো? মানে খানা বনাবলৈ জানিব বিচাৰো মই গান গাব জানিব বিচাৰো। নাচিবও জানিব বিচাৰো, পঢ়িবও জানিব বিচাৰো। লগতে মানে গোটেই বাদ্যযন্ত্ৰ মোৰ গীটাৰ বজাবলে মানে শ শিকিব বিচাৰোঁ মই হাৰমনিয়ামৰ পৰা ধৰি লৈ পেলাই মানে বাহী লৈকে মোৰ মানে সেইখিনিত আগ্ৰহ আছে।
অ'।
মই আনকি মেক-আপ আৰ্টিষ্টৰ কছ- কৰ্চ কৰা আছে মানে মই বিউটিচিয়ানৰ ম- মালা মহন্ত মেমৰ পৰা কৰ্চ কৰিছোঁ।
জানানে এইবিলাক?
অ', অ', মই মানে থ্ৰেডিংটো কৰিবলৈ বৰ ভয় লাগে, মানে মোৰ এইটো প্ৰফেছন নহয়, মই নিজৰ কাৰণে শিকিছোঁ। মই ফেচিয়েল কৰিব জানো, স্পা কৰিব জানো, মই তাৰ লগতে মানে মাছাজ কৰিব জানো, অইল মাছাজ কৰিব জানো, এইবিলাক মানে গোটেইখিনি মোৰ নিজৰ কাৰণে যোনখিনি প্ৰয়োজন মই মেনিকিয়ৰ, পেডিকিয়ৰ, সকলোখিনি
হুম।
উম।
ভালে হৈছে বস্তুবিলাক জানিব পৰাটো ভাল
অ' মই মানে বিচাৰোঁ যে মোৰ মানে মোৰ যেতিয়া এদিন নহয় এদিন সকলোৰে বিয়া হয় মই মানে নিবিচাৰোঁ যে মোক কোনোবা বেলেগে আহি মেক-আপ কৰাওঁক, মই বেলেগে মানে মোক কৰালে মই কেতিয়াও সন্তুষ্ট নহওঁ। সেইকাৰণে মই নিজকে সন্তুষ্ট কৰিব কাৰণে মই চব শিকি লওঁ।
উম, ভালে কৰিছা।
উম, মানে চাওঁক, আপুনি নিজকে বেছি ভালকে বুজিব ন' সদায়। মানে বেলেগ এজনতকে আপুনি নিজকে বেছি ভালকে বুজি পাব যে আপুনি কি ভাল পায়। হু আৰু মানে সে টোৱে ভাবো মই, মানে পটক্কে আপোনাৰ বিয়াখনত আপোনাৰ ইমান অ' মানে প্ৰয়োজনীয় এটা দিন, ইমান ইম্পৰ্টেণ্ট এটা দিনত যদি আপোনাৰ পটক্কে কিবা এটা পচন্দ নহয়, তেতিয়া হ'লে আ পুনি নিজে পস্তাব লাগিব ন'।
হয়, হয়, সেইটো হয়।
মানুহক ক'বও নোৱাৰিব বেলেগকে আকৌ মেক- আজিকালি মেকআপ আৰ্টিষ্টবিলাক কিমান দাম হৈছে! দহ হাজাৰৰ তলত কইনাৰ মেকআপে নকৰে।
উম, সেইটো হয়ত বাৰু।
টাইমত যদি নিজৰ মেকআপটো নিজে কৰি ল'ব পাৰি, তাতকে আৰু ভাল কথা কি আছে।
সেইটো হয়। নিজৰটো কৰি নিজে স- ছেটিছফাইড সন্তু স্ত হয়, বেলেগে যিমানে যিমান ভাল কৰে
কক, বাদ দিয়ক। মই শিকিলো, পইচা দিলো নিজৰ কাৰণে থাকি গ'ল। এতিয়া মানে মোক বহুতে সোধে যে, চাৰ্টিফিকেটখন লৈ কি লাভ হ'ল নো, এতিয়া যদি তোমাৰ সেইটো প্ৰফেছনে নহয় কিন্তু মানে মই কেনেকুৱা মানুহ, মই শিকিব বিচাৰোঁ মই নাটক কৰিব শিকিলোঁ, মই- নিজে পইচা দি স্কুলত শিকিছোঁগে, মই গান গাব শিকিছোঁগে, মই সত্ৰীয়া নৃত্য কৰিব শিকিছোঁগে, মই চব পইচা দি শিকিছোঁ, আৰ্ট কৰোঁ মই, মই আৰ্টৰ একেম বি এল- ডি এ বুলি কয় নে কি, একে লাষ্টৰ এক্সামটো? সেইটোহে দিয়া নাই। গুৱাহাটীত দিব লগা হয়।
আৰ্টৰ
অ', অ'। মই আৰ্ট কৰিবলৈও জানো। মই আগতে মানে শংকৰদেৱৰ পৰা ধৰি লৈ পেলাই ভূপেন হাজৰিকাক ধৰি লৈ পেলাই মই সকলো মানুহকে আ কি মেলি মই আৰ্টত ডিষ্টিংচন পোৱা হয়।
হুম।
উম, মানে মই চব ফালে থাকিব বিচাৰোঁ। কিন্তু মানে এতিয়া বৰ্তমান একোৰে মানে উম, প্ৰশিক্ষণ হৈ থকা নাই। মোৰ এতিয়া, ক এনেই গৈ আছে মানে।
এতিয়া এতিয়া মানে তুমি অকল পঢ়াতে ব্যস্ত হৈ আছা চাগে নহয় জানো? অ'।
অকল এ পি এছ চি সেই ক্ষেত্ৰতোতে ধ্যান দি আছোঁ।
ভালে কৰিছ। এই এ পি এছ চিটো ক্লিয়াৰ হৈ গেলে সেইবিলাকত আৰু লাগি যাবা। বুজি পাইছানে?
তাকে।
উম, সেইবিলাক কিন্তু নষ্ট হ'ব নিদিবা। এইবিলাক এটা প্ৰতিভাটো, প্ৰতিভাবিলাক শেষ কৰি নেপেলাবা। নষ্ট হৈ
এতিয়া মানে মই নকৰোতে নকৰোতে মোৰ অলপ ষ্টেজৰ প্ৰতি মানে ভয় সোমাইছে।
আহিব আ
মই মানে নোৱাৰা হৈছো। মই আগতে যেনে
আহিব। এইবিলাক কৰিলে আৰু আহি যাব বাৰু।
তাকেই। মানে ষ্টেজৰ পৰা বহুত দিন দূৰত থকা মানুহ ন'? এতিয়া এনেও এ এজন মানুহ যেতিয়া ষ্টেজ'লে ষ্টেজ'ত উঠে তাৰ পিছত আৰু তেওঁ অভ্যাসে হৈ যায়গে। অলপ বছৰ পিছত থাকিলেও ধৰকচোন এবাৰ দুবাৰ মানে চেষ্টা কৰিলে আকৌ আহিয়ে যাব।
হয়, হয়, হয়। সেইটো হয় বাৰু।
উম, মোৰ আ এজন শিক্ষক আছিলে, ছাৰ এজন আছিলে। তেখেতো মানে নাটক কৰিছিলে। যেতিয়া তেখেতে ক্লাছত আহে মানে এনেকে আমাক বুজাই যেন নাটক কৰি কৰিহে বুজাইছে তেনেকুৱা লাগে। আ তেনেকুৱা আছিলে ছাৰজন। উম আমাক বটানি শিকাইছিলে। হাই ছেকেণ্ডাৰী থাকোতে। উম প্ৰফুল্ল চন্দ্ৰ ডেকা আছ
ফেচবুক ইউজ কুল হক মই চবতে মানে শ্ৰেষ্ঠ অভিনেত্ৰী পুৰস্কাৰ পাইছো।
অ' আচ্ছা, এই তোমাক মই অলপ পিছত কৰিম নেকি এতিয়া ৰাখোঁ নেকি হা।
ঠিক আছে হ'ব দিয়ক।